হেল্ল'।
অঁ' শুনিছা নে?
শুনি আছোঁ শুনি আছোঁ। তই শুনিছ নাই?
অঁ' শুনিছো। কি কৰি আছ?
এ এতিয়াতো হেৰিয়াত পিছফালে বহি আছিলো তাৰপিছত এতিয়া আহিছো ভিতৰলে সোমাই।
অঁ অঁ।
কাৰেণ্টটো নাথাকিলে মানে আমাৰ ইয়াত নেটৱৰ্কতো বহুত বেয়া হয় তাৰপৰা নেট চলাবলে মানে পিছফালে যাব লাগে তেতিয়াহে যেন তেন অলপ অলপকে চলি থাকে আৰু।
অ' মই তোলে ফোন কৰিছিলো সেইটো কাৰণে হেৰি হৈ গ'ল নি বাও? ডিচকানেক্ট হৈ গ'ল।
অঁ সেইটো কাৰণে চাগে আমাৰ নেটৱৰ্কে নাপায় নহয় নহ'লে।
অঁ অঁ অঁ। তাকে, তাৰপৰা বাকী খবৰ খাতি ক'চোন?
খবৰ খাতি ভালেই বাৰু। তোৰ ভাগৰ কেনেকুৱা?
মোৰো চলি আছে আৰু নমৰি জীয়াই আছো আৰু।
তাকে দে তোৰ ভাৰ ক্লাউড কিটচেন কি হ'ল?
অ' সেইটো নে সেইটো চলি আছে নহয়।
অঁ, কেনেকুৱা চলিছে?
চলি আছে ভা ভালেই চলি আছে, এই মাজতে অকমান গা চাটো বেয়া হোৱা যোৱা দিনাখন মানে হেৰি এ কৰিব পৰা নাছিলো কিন্তু এতিয়া বাকী কৰি আছো কিন্তু এতিয়া ল'ৰাোৱালীবোৰ নাই যে।
অঁ, সেই মাজতে তোৰ আমাৰ এই টাউনতে থকা ভাইটিটোৱে কৈছিলে মানে তহঁতৰ কিটচেনৰ পৰা অৰ্ডাৰ দি খায় বুলি।
অ', হয় নি?
তাৰপৰা অঁ ভালেই পাই বুলি কৈছে তাৰপিছতে মই যেনিবা কৈছো বোলো তই তেনেহ'লে গুগুলত ৰিভিউ এটা দি দিবি ভালকে।
উম উম উম সেইটো কৰি দিবা ভাল হ'ব বাৰু।
অঁ নহয় ৰিভিউ দিছে সি হেৰি এ তহঁতৰ ভাল ৰিভিউয়ে আহে বুলি কৈছে, আৰু তোৰ খোৱা বোৱাও ভালেই বনাওঁ বোলে।
অ' অ'। হেৰি নহয় মানে এতিয়াতো কি হ'ল এই জুলাই মাহত মানে কোনোবা কোনোবা নাথাকে ন।
অঁ।
সেইটো কাৰণে মানে দিগদাৰ হৈছে অলপ আৰু কিন্তু, মানে যিখিনি তোৰ ধৰি লোৱা আমাৰ নিচিনা কে এতিয়া যিখিনি ইণ্টাৰ্ণশ্বিপ এনেকে কৰি থাকিব লগা হৈছে সিহঁ তক মানে দিবগে লাগে তোৰ ৰাতিপুৱা টাইমতত দিব ন ৰাতিপুৱা টাইম দিব নালাগে সিহঁতবোৰ মানে গুচি যায় যে তোৰ ইণ্টাৰ্ণশ্বিপলে।
অঁহ।
তো সন্ধিয়া টাইমতে সিহঁতক লাগে মানে।
অ অ ঠিকে আছে ঠিকে আছে তোৰ হেৰি এ তেনেকে আপ ডাউন কে চলি থাকিব আৰু ব্যৱসায় এটা সদায়নো ষ্টেবুল হৈ নাথাকে নহয় এনেও।
অ‌ অ সেইটো কাৰণে অ
উম লাহে লাহে তো আ ডাঙৰ হৈ হৈ গৈ থাকিব আৱ তো জমাটোত আৰু চুইগীত সেই ৰেজিষ্টাৰ কৰিছ নাই।
অ কৰিছিলো কিন্তু সেহেতো সময়ত লৰা এটা লগত কথা পাতিছিলো দু দে মানে কৈছে ইমান পতককে এইবোৰ হেৰি নহয় বুলি কৈছে কৈছে কেইদিনমান ৰবলে কলে মোক।
অ
অ তাপা কৈছে মোক খবৰ দিম বুলি কলে আৰু কিন্তু মানে লাগি থাকিবলে কৈছে সেইটোত।
অ অলপমান সময় লাগে আৰু হয় সেইটোয়ে লাগি থাকিবি তেতিয়া যেতিয়া তহঁতৰ ৰেজিষ্টাৰ হৈ যাব তেতিয়া কাষ্টটমাৰো বাঢ়িব তাৰ পিছত আকৌ তোৰ ভাল ইনকাম এটাও হৈ থাকিব দেচোন
উম। তাৰপৰা সেইদিনাখনতো তোক কথা এটা কবলে আছে সেইদিনাখন মই দুটা কেকৰ অৰ্ডাৰ পাইছিলো নহয়।
অ ক'ত তাতে নে
তাতে অ
তাৰপিছত
তাৰপা হেৰি নহয় মোক এ মানে দি দিয়াতো দিলো যেনিবা কিন্তু মানে হেৰি অ আৰু এটা কৈছিলে কিন্তু সেইটো মই দিয়াব নোৱাৰিলো মোৰ ইণ্টাৰ্ণশ্বিপ চলি আছিলে যে
অ
তাৰ পিছত সেইটো কাৰণে মই সেইটো ল'ব নোৱাৰিলো কিন্তু মই ভালেই হৈছে বুলি কৈছে বাও যাক দিছিলো
অ ঠিকে আছে ঠিকে আছে তোৰ সেই এ তেনেকেই এইটো আগবঢ়াই আগবঢ়াই নি থাকিব পাৰিবি ব্যৱসায়টো
অ সেইটো হয় বাও
কিমানকে ল পইচা আধা কেজিত পাঁচশ টকা নে
অ পাঁচশ মানে তেনেকে নহয় তোৰ ধৰি লওক কি হয় মানে মই প্ৰথম হেৰিয়ত এই আমাৰ তাত মানে তোৰ এখন ছেভেন হেভেন শুনিছ নাই
শুনিছো অ
অ তাত মানে তোৰ মই তাত সুধি চাইছিলো দেই হেৰিবোৰ কিন্তু মানে তোৰ যিটো ব্ৰেণ্ড কেকটো যে পাই যে
অ
ত' সেইটো মানে টু হাড্ৰেডত পাই মই মানে কি হল প্ৰথম এটা বেণ্ট কেক বনাই চাইছিলো কিন্তু বেণ্ট কেক তোৰ মানে তোৰ হেৰি লছ আছে তোৰ মানে ইমান এটা প্ৰফিট নহয় মানে সেইটোত
অ আচ্ছা
তাৰপিছত সেইটো কাৰণে মানে তোৰ হেৰি কৰিলো কিন্তু মানে এতিয়া
কিছুমান কিছুমান মানে কি কম প্ৰফিটতো ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেন্ট বোৰে বনাই কাৰণ তোৰ কাষ্টটমাৰটো ৰাখিব লাগে যে
অ সেইটো হয় বাও অ
অ সেই কাষ্টটমাৰ ৰাখিবলৈকে মানে চব বস্তু এভেইলেবল ৰাখে আৰু
উম তাৰ পিছত মই কি কৰিলো হেৰি আ, তোৰ এ, এবাৰ মানে মই হেৰিটা বনাই চাইছিলো, সেই হাফ হাফ কেজিটোৰ টো সেইটো হেৰি এ, তাৰ মই ফৰ ফিফটি লৈছিলো।
উম।
কিন্তু মানে তোৰ যদি ষ্টুডেণ্টে মানে এনেকে অৰ্ডাৰ কৰে তেতিয়হ'লে মানে থ্ৰী হানড্ৰেড, তোৰ বেছি নহয় মানে।
অ' ঠিক এনেকে অফাৰ চফাৰ দি ৰাখিবি তেতিয়া তুমে হেৰি হ'ব আৰু মানে কি অফাৰটো নহ'লেও
তাৰপিছত আকৌ তোৰ ষ্টুডেণ্ট যদি এটা লগৰ কেইটাৰ লগত তোৰ এডভাৰটাইজটো হৈ যায়
অ' সেইটোয়ে কিন্তু মানে তোৰ ধৰি ল' তাত মানে তোৰ বেছিকে এইবোৰ বেছি মানে ডাঙৰ সেইবোৰতকে মানে তোৰ বেণ্ডৰ কেকটো বেছি চলে তাত।
অ', অ'।
তাৰপৰা সেইটো কাৰণে মানে, সেইটো বেছিকে সেৰি বন বনাই মেলা কৰা হয় কিন্তু মই দিয়ালৈকে মানে তো মই সেই কেকৰ হেৰিটোতে মানে যোৱাই নাই মই বেছিকে।
অ' ঠিকে আছে। প্ৰথম তই এইবোৰ তই আগতে যেনেকৈ কৈছিলি পিজ্জা তাৰপিছত তোৰ আকৌ চাওমিন ম'ম' এইবোৰত অলপ গুৰুত্বতটো বেছিকে দে। কাৰণ প্ৰথম ব্যাৱসায়টো যিহেতু তেনেকে আৰম্ভ কৰিছ গতিকে সেই ব্যৱসায়টোতে বেছি ফ পাছ কৰিলে ভাল আৰু।
অ' সেইটোকে অ'।
উম।
তাকে সেইটো কাৰণে হেৰি কৰি আছোঁ কিন্তু মানে হেৰি হয় আ এ, দিবলৈ যাবলৈ অসুবিধাটো হয় যেনিবা এতিয়া।
অ', অ' তই এই মানুহ ৰাখি লোৱা নাই নেকি?
নহয় ৰাখিছিলোঁ নহয়, এতিয়া কেলে বন্ধ নহয় জানো।
অ' সেইটো কথা।
সেইটো কাৰণে আকৌ, এতিয়া সেইটো কাৰণে মানে দুইটা চলাব লগা হয় যে।
অ', অ'। তাৰপিছতে তই হেৰিয়াত এ, আৰু সেই তাতে নতুনকে ৰেষ্টুৰেন্ট এখন খুলিছে হে বুলি, ঘৰৰ সোৱাদ বুলি, পাইছ নেকি?
পাইছোঁ পাইছোঁ অ'।
এয়া আমাৰ এই হেৰি যে, আমাৰ নামঘৰ এষৰ যে বাজনীহঁতৰ ঘৰৰহে।
অ' গম পাইছোঁ।
কিমান দূৰ তহঁতৰ তাৰপৰা?
আমাৰ তাৰপা বেছি দূৰ নহয়, হেৰিয়তহে খুলিছে। এ, শিৱ মন্দিৰটোৰ পৰা সোমাই আহিয়ে পায়হি।
অ'।
হেৰি তাইক চিনি পাওঁ, হেৰি আকৌ এই তাই তাই যা যলৈ বিয়া হৈছে মানে
অ'।
মোৰ ৰুমমেটজনী যে জয়পুৰৰ।
অ'।
এই সেহঁতৰ মি-মিতিৰৰ হয়।
অ অ তেতিয়া তই দুইফালৰ পৰা চিনি পাৱ তেন্তে।
অ সেইটোয় তাৰ পিছত সেইদিনাখন মানে তাই মোক নেদেখিলে নেকি সেইদিনা মই সেইফালৰ পা। ইণ্টাৰ্ণশ্বিপলৈ যাওঁতেনে মানে ম তাই ঘৰ ঠায়ে মানে সেনেকে সেই ঠাই হাৰি আছিলে হ'বলা। তাৰ পিছত তাই মোক নেদেখিলে কিন্তু মই তাইক দেখিছিলো।
অ এই ঘৰ ঘৰটোৱে চিনি পাৱ মানে।
ঘৰতো নহয় নহয় এইখন।
অ সেইখন ৰেষ্টুৰেণ্টখন।
ঘৰটো ইয়াত নহয় নহয় ঘৰটো ক'ত আছিলে দেই মই পাহৰিলো জেগাতটো।
অ মও সেই মই সেই একেবাৰে বিয়ালৈ যোৱা আৰু সহতৰ মানে টো। এই বিয়া বিবাহ ভ্ৰৱনতহে হৈছিলে সেই বি বিবাহ ভ্ৰমনলৈকে গৈছিল। ছিলো ঘৰটোলৈ যোৱা নাই মাতি থাকে বাৰু আহিবা বুলি।
অ অ।
মানে কি। আমাৰ নিচিনা ল'ৰাবোৰ লখিমপুৰ গৈ থকা হয় ন কিন্তু তালে সিহঁতৰ ঘৰলে নাযাওঁ যে। তাৰ পৰা ইয়ালৈ আহিলেই কয় মানে লখিমপুৰলৈ গৈ থাকা যেতিয়া যাবা আকৌ আমাৰ ক তালৈ বুলি।
অ অ অ অ তেহেতৰ বি হেৰি ৰিচিপশ্যনৰ দিনাখন মই ঘৰলৈ আহিলো আকৌ সেইনাখন মোকো লগ ধৰিছিলে যাবলে এই নো মই নগলো মই ঘৰলৈ গুচি আহিলো বন্ধ পাইছিলো যে তেতিয়া।
অ।
মানে গুছি আহিলো আকৌ।
অ অ এ ঠিকে আছে বাৰু হেই। এ তই এনে তই যাও বুলি কলে যাব পাৰ প্ৰথম এনে চিনাকি হৈ লৈ।
সেইটোৱে অ।
আৰু সেই সেহঁতৰ ৰেষ্টুৰেণ্টখনৰো হোম ডেলিভাৰী আছে নহয়।
অ দে গম পাইছো অ দেখিছিলো।
অ দা দড় দামবোৰ কেনেকুৱা ৰাখিছে ব জানো পাই।
দে মই সেইদিনা মেনু খন কোনোবা এজনীয়ে দেখাই আছিলে নেকি বেছি হেৰি ৰখা নাই হ'বলা।
অ অ খাবিগে তেতিয়া তালৈ কেতিয়াবা গ'লে।
অ খাব হেৰি হয় এ মানে কিহৰ গম পা নাই তোৰ মানে হেৰি যদি মানে কলেজ। চাৰিআলি হওক কেনেকুৱা যদি। মানে যদি হেৰি কলেজৰ জেগাবত যদি এনেকে থাকে ন বেছি দামৰ যদি হেৰি ৰা। খে নহয় তাত নচলে নহয় গম পাওঁ নাই।
অঁ অ।
কাৰণ ইমান পইচা দিতো তোৰ কোনেও খাব নোৱাৰে নহয়। ত বেলেগ বোলে টাউনৰ মাজত আছে সেইটো বেলেগ কথা।
হয় অ অ এই সেইটোৱে মানে কি ষ্টুডেন্ট বোৰে। কি এভাৰেষ্ট পইচা এটাত খাব বিচাৰে।
উম উম সেইটো হয় অ।
উ বাকী যদি অলপ ভালকে বনাই তেতিয়া আৰু দহ টকা এটা বেছিকে লৈ পেলাই ধৰি লও বেচিব পাৰে আৰু তাতকে বেছি। কি দাম কৰিলে নচলে।
অ সেইটোৱে। হেৰি এইটো ল তেহেতৰ সেইখন মানে তোৰ শিৱ মন্দিৰত যদি ত যদি নাম নহয়।
অ।
শিৱ মন্দিৰ পৰা নামিলেই পায়গে,
অ মই এতিয়া এইবাৰ পৰা গলে যাব লাগিব।
অ আহিব পাৰ বাৰু হেণেকে, লাগে ন নতুনকে আউ তেহেটক, খোলা টাইমতটো মানে মানে হেৰি হ'ল আকৌ এতিয়া হেৰি টাইমত খুলিলে আকৌ তোৰ, এতিয়া ল'ৰা ছোৱালীবোৰ নাই ন,
অঁ
এতিয়া সেইনা খুলিছেহে আমাৰ পৰীক্ষাৰ মাজত খুলিছে হবলা,
অ এ নহয় তো ভালেই হৈছে গম পাইছ নাই প্ৰথম এতিয়াই খুলি দিছে, তাৰ পৰা এতিয়া ল'ৰা ছোৱালীবোৰে যেতিয়া লাহে লাহে গম পাব তেতিয়া মানে তো, বেছিকে হেৰি কৰিব পাৰিব। অ মানে পপুলাৰটো বেছিহে হ'ব মানে অকমান আগতীয়াকে খুলি দি ভালহে কৰিলে।
অ অ সেইটো হয় বাৰু কিন্তু সিহঁতক খোলা জেগাতটো যেনিবা ইয়াত হ'ল। কলেজ চাৰিআলিত যদি হোৱা হলে ন ভাল আছিলে আগৰত হেৰিটো আগত,
অ, এহঁতৰ এইটো এতিয়া নিজৰে মাতি নেকি
নিজৰ মাটি নেকি?
অ হ'ব পাই,
অ জানো পাই তেতিয়াহ'লে গম নাপাও সেইখিনিতে কেইবাখনো আছে।
অঁ
হে ধ ধোৱা চাং বুলি যে এখন যে,
অ গম পাইছো।
সেই খিনিত হে আছে।
অ আচ্ছা আৰু আখললে গৈছ নাই?
আখৰলে নাই গৈ পোৱা নাই তই গৈ পাইছ নেকি আখৰলে,
আখল আখললৈ গৈছিলো তো এবাৰ মই আৰু এই ইণ্টাৰজেল লৰাতো গৈছিলো।
অ
তাৰপিছততো ইমান দেৰি লগালে নহয় ৰাম ৰাম। তোৰ মানে কি আমি বিৰিয়ানী হাফ প্লেট অৰ্ডাৰ দিছিলো প্ৰায়, দেৰ ঘন্টামান আমি বহিবলগীয়া হৈছে মানে, খং উঠি গৈছিলে উভতি গুচি আহো গুচি আহো লাগিছিলে।
অ অ সেইটো হয় বাউ,
উ এই মানে জোখতকৈ বেছি দেৰি কৰি থাকিলে বেয়া লাগে নহয়,
অ সেইটোৱে আৰু বোলে বেছি ব, আৰু চাবিচোন তেনেকে দেৰি কৰি যদি পিছত আকৌ খাবলৈ যদি ভাল নালাগে তেতিয়াও খং উঠে হয় ন নহয় বাও,
অ খং উঠে তাতো দামতটো অকনমান বেছি বাৰু দেই আমাৰ নৰ্মেলতে, কিন্তু খাবলে, ভালেই বনাইছে টো ভাল মানে ভাল চেফে বনাইছে আউ,
অ অ অ হেৰি আৰু অ তই জানো গাহৰি খাও,
নাখাওঁ নাখাওঁ।
ময়ও নাখাওঁ বা গাহৰি নহয় এনেই সুধিছো।
অ মই সেই আগৰ পৰাই নাখাওঁ আমাৰ ঘৰত নাখাই যে আৰু দেউতায়ওতো, মানে সেই দেউতাৰ পৰাই নাখাম আৰু দেউতাই শিকালে নাখাবলৈ বুলি নাখওঁ আৰু কেতিয়াও,
অ সেইটো মও একেই ময়ো নাখাও এ হেত বোৱে আক চবেই খায়।
অ খাই অ,
তাকে আও হেৰি এইটো কি বুলি কয়, হেৰি হয় আকৌ তলত দিয়াই খাবলৈ দিগদাৰ হয় যোন দেউতাই নেখায় কাৰণে।
দিগদাৰ হ আমাৰ মনে নামানে মানে।
উম সেইটো হয় বাৰু অহ।
তই এতিয়া মোৰ লগৰ বোৰে গোটেই খোপই খাই মই এতিয়া অকণো হেৰি নকয় মানে মোৰ মনো নাযায় মানে সেইটো বস্তু প্ৰতি।
উম উম। উম এতিয়া মই মানে যদি হেৰি এই মোৰ লগৰবোৰ লগত ওলাই গ'লে মই তেতিয়া সেই খাওঁ। চিকেন খাওঁ কিন্তু সিহঁতি গাহৰি খায় যেনেবা।
অহ আমাৰতো কলেজৰ ওচৰতে এখনত বনাইতো এ ঢেৰ কাষ্টমাৰ।
অহ আমাৰ তাতো নহয় তো ক। গ গাহৰি গাহৰি প্লেট আশী টকা। সত্তৰটকা তেনেকে দি কিমান জানে ছোৱালীবোৰ ভাত খাবলৈ ব্ৰেক টাইমত।
অহ সেই আমাৰ তাতো তেনেকুৱা তো সেইখন দোকানতহে।